অল এতিয়া
হয় হয়
অ অ অ অ
অ কোৱা কি খবৰ
আছো আছো ভালে আছো
আজি কি কৰিলা দিনটো
আজি বিশেষ তেনেকুৱা একো নাই আহ ঘৰতে আছিলো খানা চানা বনালো তাৰপিছত ঘৰৰ অকমান কাম সেইবোৰে
অঁ ৰাতিকৈ কি খালা মই আজি ৰাতিপুৱাতো মই বহুত দেৰিকে উঠোঁ তাৰপিছত আমাৰ ইণ্টাৰ্ণশ্বিপ আছিলে তাতে গ'লোঁ আৰু তাতে ইঞ্জিনিয়াৰসকল অহা নাই তোমাৰ আ এ এজন বিশেষ অতিথি আহিব হেনো আমাৰ ই ইঞ্জিনিয়াৰসকলে তেওঁক লগ কৰিব গ'ল গতিকে আমাৰ কাৰণে তেওঁৰ হাতত সময় নাছিলে তেওঁ ক'লে অফিচত তোত যোৱা। তাতে মই বাইদেউ এজনীৰ লগত কথা পাতি আহিছোঁ। বাইদেউজনীক খালী জৰ নাম, নিজৰ ফোন নাম্বাৰ আৰু তো সেইটো মাৰি থলে হ'ল। তো বেছি মানুহ আহা নাই । আ আমি অ' আঠজন - ছয়জন - সাতজনমান আহিছিলোঁ, গোটেই মিলি। সেনেকে চহী-তহি কৰি গুচি আহিলোঁ। কাইলৈ কো মাতিছে । কাইলৈ এপা কৰাই নে নকৰাই।
এতিয়া ইন্টাৰ্নশ্বিপটো হ'ব নে নাই?
আমাৰ ইন্টাৰ্নশ্বিপটো হোৱাটো হ'ব। কিন্তু সিমান মানে গুৰুত্ব নাই মানুহসকলৰ। তো মই মানে এনে যোৱা যেনহে হয়। আৰু আমাৰ পৰাতো বহুত দূৰ ন'। আ ফেঞ্চি বজাৰত পিনে আছিলে।
অ' এইবাৰ বেলেগ নেকি? আগতে বেলেগত আছিল।
উম, আগতে- আগতে বেলেগ আছিল । এতিয়া বেলেগ হয়। আৰু মানে জাগাখিনি আমাৰ ঘৰৰ পৰা বহুত দূৰ হৈ যায় ন'। তো সেইকাৰণে অহা-যোৱা কৰাত বহুত পইচা খৰচ হৈ যায়। ফেঞ্চি বজাৰৰ ক'ত বা আছে, মই বিশেষকৈ গম নাপাওঁ। যিহেতু মই মোৰ থকা অঞ্চলটোৰ সিমান জাগা- জগলৈ মই চিনি নাপাওঁ, তুমি জেনায়- জানায়ে।
অ'।
গতিকে আ- ঠিকনাটো মই উবেৰত মাৰি দিছোঁ আৰু লৈ গৈছে আৰু। গম পাইছা?
বাকী, খানা খোৱা হ'ল? খানা খোৱা হ'ল?
খানা খোৱা হ'ল। কাইলৈ আকৌ মাতিছে আমাক। এ যাবলৈ মোৰ একদম ইচ্ছা নাই। বহুত সময় বৰবাদ হয় । একো শিকিবলৈও নাপাওঁ। এফালে বিৰাট গৰম আজি গালি গম পাইছানে অকনমান কবালৈ ওলাই গ'লে একদম মানে ঘামি জোল পৰি যাওঁ
উম
আজি ইমান ৰ'দ নাছিলে তথাপিও গৰমটো খুব
আহ তাকে
আৰু সেইফালে ৰাস্তাটোত বহুত ভিৰ
বহুত ভিৰ বহুত ভিৰ অ ফেঞ্চি বজাৰ চাইড টো মানে ক'বই নালাগে উ গুৱাহাটীৰ চাগে চবতকে ভিৰ জোগা সেইখিনিয়ে
উম ইমান গাল মানুহ অ'ত ত'ত দোকান চোকান দোকান খুলি থৈছে গতিকে একো হেৰি নাই একো নিয়ম কানুন নাই যোনে য'তে ততে যি খুটি-খুলি বহি আছে য'ত তত ৰিক চা য'ত য'ত ত'ত গাড়ী
অ আৰু আজিকালি ট্ৰেফিকটোতো কবই নালাগে মানে আবেলি সময়তো খোজ দিবই নোৱাৰিব বাহিৰত ইমান ট্ৰেফিক
অ সেইটোতো সেইটোয়েই মই এতিয়া বাহিৰা দেশৰ পৰিস্থিতিটো চাওঁ তাতে সকলো নাগৰিকক খোজকাাঢ়িবলৈ এনকাৰেজ কৰা হয়। গম পাইছা আমাৰ ইয়াতেতো ভাৰতত গাড়ী লোৱা মানে নিজৰ দুচকীয়া অথবা চাৰিচকীয়া বাহন লোৱাটোতো বহুত ডাঙৰ কথা ন
উম উম
বাহিৰা দেশত মানে সেই ক্ৰেজটো নাই মানে গম পাইচা তাতে সকলোৱে খোজ চোজ কাৰাটোৱে প্ৰেফাৰ কৰে হয় আৰু তাত তাতে মানে ফুটপাথবোৰ এনেকুৱাকে বনোৱা হৈছে যাতে মানুহৰ খোজ খোজ কাঢ়িবলৈ সুবিধা হওক মানুহৰ চাইকেল চলাবলৈ সুবিধা হও সেইকাৰণে তাতে মানুহবিলাক কৰ আয়ুসো বেছি। আৰু পৰিয়াল মানে হে- হেৰি আহ, পলিউচনো কম তাতে।
উম উম। চপপিনৰ পৰাই ভাল।
সেইটোৱে আৰু তাতে মানে মহানগৰবোৰ এনেকুৱাকে ডিজাইন কৰা হৈছে। বহুত ভালদৰে ডিজাইন কৰা হৈছে মানে গম পাইছা?
অ', আমাৰ ইয়াতে বহুত বস্তুয়েই কমি আছে আৰু বহুত বস্তু মানে! হ'বলগীয়া আছে সেইকাৰণে এতিয়াও মানে ভাৰতখন ডেভেলপিং কাণ্ট্ৰিতে আছে।
সেইটোৱে, ইয়াতে যেতিয়া চহৰবোৰ যেতিয়া বনোৱা হয়। বহুত মিছমেনেজমেণ্ট আছে মানে।
অ' আৰু চহৰৰ এইখিনি কথাটো নকওৱেই, কিন্তু মানুহৰ যিখিনি মানে ৰাস্তাত কেনেকে চলিব লাগে বা আমি যোনটো ইংৰাজী শব্দ কওঁ চিভিক চেন্স বুলি! সেইটো নাই বুলিয়ে ক'ব পাৰি মানে। কুকুৰ-মেকুৰীৰ লগত হওক ৰাচ তাৰ মানুহৰ লগতে হওক মানে
উম এক্স সেইটোৱেই আৰু এতিয়া! আমি ময়ো এতিয়া সৰুৰ পৰা কিন্তু এইবিলাক চিভিক চেঞ্চ এন অল শিকা নাই। এতিয়া ধৰি লও সৰুতে কিবা এটা চিপছৰ পেকেট এট টাই খালোঁ অথবা আইচক্ৰীম এবাতিয়ে খালো, আমি য'তে-ত'তে পেলাই দিওঁ আমি একো নাচাও হয়নে? কিন্তু বাহিৰৰ মানুহবিলাকৰ সেইখিনি এটা ভেলিওজ আছে।
আছে আৰু সেইটো বস্তু সৰুৰ পৰাই ল'ৰা-ছোৱালীক মানে শিকাব লাগে তেতিয়াহে গৈ পিনে গম পাব কি ক'ত কি কৰিব লাগে? চিপচটো খাই পেকেটটো পেলাই দিয়াটোতো বহুত সহজ কিন্তু সেইটো যে বেলেগ কোনোবাই উঠাব লাগিব সেইটো বস্তু যেতিয়ালৈকে বুজি নাপ পায়
উম হম সেইটো ৰেচপনঞ্চিবিলিটিটো থাকিব লাগিব, সক
অ' আৰু সেইটোও মানে মাক-বাপেকে দিব পাৰিব লাগিব।
হেনেকৈ মানে শিক্ষাটো দিব লাগিব নৱ প্ৰজন্মক এতিয়া ময়ো সৰুতে এইবোৰ বস্তু মই গম পোৱা নাছিলোঁ। আৰু যেতিয়া মই ছ'চিয়েল মিডিয়াত মানুহক আলোচনা কৰা হ'লোঁ যে ইণ্ডিয়াৰ মানুহবোৰৰ চিভিক চেন্স নাই। বাহিৰা মানুহৰ বাহিৰা মানুহবোৰ একছে আমাত ছেহে সেইটো ক্ষেত্ৰত কিন্তু সঁচাকৈ বহুত ভাল ৰাস্তাবোৰ একদম চাফা চিকুণ কোন কোনো কতো একো নেপেলাই ইয়াতে কোনোবা তামোল এখন খালে তাতে পিক পেলাব অ'তে ত'তে মানে একদম চাফা কৰি কৰি মানে চৰকাৰৰ একদম মানে গম পাইছা ন
অ আৰু প্লাছ কুকুৰ মেকুৰী বিলাকো যে থাকে ৰাস্তাৰ তাহতকো ভালকে মানে হেৰি নকৰে কিবা। কিবি কৰে মাৰপিট কৰে।
অ সেইটো বাৰু মই ইমান সেইটোৱে কুকুৰ মেকুৰীক মাৰা বাৰু মই সিমান সেনেকে দেখা নাই।
মানে শিল চিল দলিয়াই মানে সেই বস্তুটো একো হেৰিয়ে নাই যে মাৰি ব নালাগে। বা তাহতৰো হেৰি থাকে দুখ পাই কিবা হয় সেইটো বস্তু সেইটো বস্তু মানে চেন্সটো নাইয়ে ইয়াৰে বহুত বা চাৰ তাতেই নাই কুকুৰ মেকুৰী খেলা বস্তু হিচাপে মানে ভাবে হয় সেই চিভিক চেন্সটো মানে ভাৰতৰ ক'ব গ'লে এক
হম হম হম এতিয়া আমি এটা সৰুতে এটা অনুষ্ঠান চাইছিলো দৰেমন বুলি কয় তাতে তুমি দেখিছাই চাগে ন নবিতাসকলক স্কুলৰ ক্লাছৰুম বোৰ চাফা কৰিবলৈ হয় হয়নে প্ৰত্যয়েক চেছেটাৰডে প্ৰত্যেক শনিবাৰে দেওবাৰে
উম সেইতো তোমালোকে স্কুলত থাকোতে কৰিছিলা নে নাই ক্লাছৰুম চাফা?
নাই নাই আমি সেইবোৰ একদমেই কৰা নাই।
অ সেইটো কিন্তু আমাৰ স্কুলত আছিলে আ মোৰ মানে আমাৰ এনেকে হাউচ থাকে ন ধৰা ৰঙা, সেউজীয়া এ থাকে ন ত' সেইটো হিচাপ কত মানে সপ্তাহ ধৰি দিয়ে যে এইটো সপ্তাহত এইটো হাউচ চাফা কৰিব।
হম
ত সেইমতে সেইটো হাউচেচ স্কুলৰ পিছত স্কুল যদি দুটা বজাত শেষ হয় বাজ বেন ওলোৱাাতে তো ধৰা দুটা পোন্ধৰ বিচ হৈ যায়। সেইখিনি সময়ত মানে ক্লাছৰুম পুৰা ঝাৰু মাৰিব লাগে চাফা কৰিব লাগিব গোটেই ডাষ্টিং চাষ্টিং কৰিব লাগিব। আছিলে আৰু তাৰ পাছত বেলেগ আৰু হেৰিবোৰ থাকে যে মানে কি বুলি কওঁ ননটিচিং ষ্টাফ টো যে থাকে তাৰে পৰা সেনেকে চেক কৰিব আহে যে কৰিছো নে নাই কৰা ত' সেইটো বস্তু আছিলে আমাৰ স্কুলতো পানী ও নিজে পোৱালিক মুচিব দিয়ে।
হে কি এইটো কিন্তু খুব আচৰিত, এতিয়া আমি সৰু থাকো বহুতে ধৰি ল টিফিনত কিবা এটা আনো। অকনমান খোৱা বস বস্তুবোৰ মাটিত পৰি গ'ল অকমান পানী অকমান পৰি গ'ল সেটো কিন্তু নন টিচিং সকলে চাফা কৰি দিছিলে।
অ আমাৰ তেনেকুৱা নাই অ বোলে কাৰোবাৰ বেমাৰ হৈছে বমি হৈ আছে তেতিয়া চাফা কৰি দিয়ে নন টিচিং ষ্টাফে কিন্তু মানে যদি নিজেই কিবা ভুল কৰিছো তেতিয়া নিজে সেইটো আৰু ক্লাছ ৰূম চাফা কৰাটোত এভ্ৰি উইক মানে বেলেগ বেলেগ হেৰিয়ে কৰে আৰু। তেনেকুৱা
মই ভাবাই নাছিলো সেইটো পৰম্পৰা যে আমাৰ ভাৰতৰ কোনো স্কুলত যে আছে অসমৰ যে ক'ৰবাত স্কুল এখনত যে আছে সেই
আছে আছে সেইটো বহুত স্কুলতে আছে।
অ ঠিকেই আছে আৰু এখন মই মেঘালয়ৰ এখন গাঁও আছে হেনো সেইটো বোলে এছিয়াৰ সকলোত চবতছে চাফা জাগা নেকি?
মৌচিন ৰাম
অ হয় চাগে সেই ইমান সেনেকুৱাই আছিল নেকিমান বহুত সৰু গাঁও হয়
সৰু হয় কিন্তু মানে ইমান ধুনীয়া আৰু
উম নাই নাই তাত তাতে মই যোৱা নাই বাৰু
বহুত ধুনীয়া বাৰু মানে চব চাফা বৰষুণ দি থাকে ন তাতে বিৰাট ভাল লাগে আৰু তাৰে মানুহবোৰো অলপ ইমান বেলেগ আৰু মানে ইয়াতে চিপ ছিপৰ হেৰিটো অলপ বেছি
কি ক'লা
বোলো চিপছ চিপছ এতে খাই পিনে বাচ্ছাই বেছিকে পেলাই তাতেতো সেইটো ইমান মানে সহজতে নাপায়ো
অ সেনেকুৱা কথা নেকি?
উম
আচলতে ইয়াতে তোমাৰ ৰাস্তাই ৰাস্তাই দাস্ত ডাস্টবিনচ দিব লাগে কিন্তু য'ত আমি বস্তু পেলাব পাৰো হয় নে? উম আৰু অপেনত জাবৰ মখা এনেকৈ থৈ দিয়ে ইমান লেতেৰা লাগে হয় ন ৰাস্তাৰ কাষত এনেকে বহুত গোন্ধায়
মানে ইয়াৰে ৰাস্তা পদূলিৰ কথা আৰু কবলৈ নাই আৰু মানে
সেইটোৱেই এতিয়া সেইকাৰণে আমাৰ চহৰ বিলাকত বিদেশৰ পৰা মানুহ খুব কম আহে
কম আহে অ অ আৰু ইয়াতে কোনোবা আহিলে যদি মানে বি ক'বাত বাহিৰক যদি কোনোবা আহিছে ধৰা ভাৰতৰে বেলেগ জেগাৰ পৰা আহিছে তাৰে আগতে একদম ৱাল চাল চাফা কৰি কিনে ৰং মাৰি দিব তাৰ পিছত আকৌ নাইকিয়া হৈ যাব ক এসপ্তাহ মানতে
নাই সেইটোতো এ কোনোবা বেলেগ বিদেশী আহিলে নকৰে সেইটোতো কোনোবা বহুত ডাঙৰ মানুহ আহিব লাগিব
অ মানে মই ইয়াৰে কৈছো ধৰা ভাৰতৰে কোনোবা ডাঙৰ যদি মানুহ কোনোবা আহিছে ইয়াতে তেতিয়া
অ তেতিয়া বাৰু সেনেকে কৰে সেইটো জাষ্ট এটা কি আৰু কি বুলি কম মই ইংৰাজীত যে শ্ব' অফ বুলি কয়।
অ অ অ সেইটোৱে
সেইটোতো বাস্তৱত সেইটোতো নাই, গম পাই
নাই । আৰু মানে ভিতৰৰ পৰাতো বস্তুটো ঠিক হোৱা নাই । অকল ওপৰে - ওপৰে বস্তুবোৰ ঠিক হৈছে। তে এনেকুৱা । সেইটোৱে- সেইটোৱে মানে ইয়াৰে কথা কৈ মানে পৰা নাই।
উম, সেইটোৱে। সেইকাৰণে মই বহুতে- বহুত মোৰ লগৰবোৰো আছে । সিহঁতে মানে বিদেশত আহ- ঘৰ বনাব বিচা তাৰে বিদেশত থাকি, বিয়া-চিয়া পাতি কেনে তাতেই সংসাৰ পাতিব বিচা তাৰে আৰু বহুতে।
উম । আজিকালি বহুতে কৰিছেও তেনেকুৱা আৰু ভাল তো বাৰু এটা চাইডৰ পৰা।
উম - উম।
হ'ব দিয়া। মই পিছত কেতিয়াবা ফোন কৰিম। অকমান ব্যস্ত আছোঁ।
অ' ঠিক আছে দিয়া । হ'ব দিয়া । ভাল লাগিল কথা পাতি হা। দিয়া। ঠিক আছে।